অও কি কৰিছা, মই এনেই বহি আছোঁ তুমি?
ময়ো এনে আছোঁ।
অ' বৰষুণ নাই-নাই তুমি।
মই ভাত পানী খালোঁ।
অ'
মই বহি আছোঁ নাই দিয়া বৰষুণ, তোমালোক ফালে?
আমাৰ দিছে।
পোৰা আবাছ আহি আছে।
অ' ৰবা।
হুম।
বৰষুণ দি আছে যে।
উম।
উম। এতিয়া শুনিছনে?
শুনিছোঁ।
অ'।
উম।
ভাত কিহে খালা?
ভাত খালোঁ ডালি, ডিম এনেকে পটল ভাজি দিলোঁ।
উম!
এ, বহি ভাত -পানী খাই বহি পেলাই ভাবি আছোঁ! ব্যৱসায় কৰোঁ নেকি? কিবা বেপাৰ। বিজনেছ। এতিয়া ভাবিছোঁ কিহৰ এতিয়া কাঠফুলাও আছে, ব্ৰইলাৰো আছে এইফালে গাহৰি ফাৰ্ম আছে। সেনেকে, মাছৰ
গাহৰি।
যে, ইমান কেনেকে, কি কয়? কৰে নাজানোঁ। হ'লেও অকমান জানোঁ আও।
কি কৰিব লাগেনো? ভাল চাই গাহৰি আনিব লাগে, সৰু -সৰুতে কিনি।
তাকে, তেনেকৈ মানে, এতিয়া পাঁচ, ছটা মান তুমি, ইমান গাহৰি আনিলা হা! ভালৰ।
উম!
তাৰপিছত আনিলে, আনি পেলাই, তুমি শুকান জেগাত একদম ঘৰ বনাই দিলা এহঁতক।
উম!
এ, দেনা- চেনা খুৱালা?
উম!
পাঁচটাত পাঁচ হাজাৰ, পাঁচ হাজাৰকে দি পঁচিছ হাজাৰ টকা দি পেলাই আনিলে।
উম!
আনি পেলাই, তুমি ধুনীয়াকে খুৱাই, সিহঁতে দানা -চানা খাই থাকিবলে, আঠ, ন' মাহ ৰাখিলে এবছৰ।
উম!
গোটেইকেইটা গাহৰি এক কুইণ্টলে, এক কুইণ্টলে হ'ল।
উম!
প্ৰত্যেকটো গাাহৰি যদি তুমি, চাৰিশ টকাকেও বেচা? এক কুইণ্টেলত তোমাৰ, এটা গাহৰিত চল্লিছ হাজাৰ টকা পালা।
অ'! তো।
তাকে, পাঁচটা গাহৰি বেচিলে তুমি, দুই লাখ টকা পালা।
উম!
সেই তেনেকুৱাই আৰু। দুই লাখ টকা তুমি বেচি পেলাই পঁচিছ হাজাৰ পঞ্চাশ হাজাৰ খৰচ হ'ল।
অ'!
বাকী, পঞ্চাশ হাজাৰ বাকী, এক লাখ, দেৰ লাখ টকা থাকিলে, তুমি আকৌ, তেতিয়া পইচা পঞ্চাশ হাজাৰ গাহৰি আনা দহটা? দহটা গাহৰি কাৰনে, তুমি চাৰি লাখ টকা পালা।
উম!
এইবাৰ ইমানো খৰচ নহ'লে, পঁচিছ হাজাৰ মান খৰচ হ'ল বুলি ভাবা! বাকী, তোমাৰ তিন লাখ থাকি গ'ল, বছেৰেকত।
উম!
এনেকে বেপাৰ কৰিলে ভাল!
তেনেকে আকৌ, এতিয়া হেৰিও আছে, ফাৰ্ম।
উম!
কি আছিলে? ব্ৰইলাৰ ফাৰ্মো তেনেকেই খুলিব পাৰি? কোম্পানীৰ পৰা খুলিব পাৰি, নিজৰ ভগীয়াকেও খুলিব পাৰি।
নিজৰ ভাগৰ, নিচিনা ভাল চাগে!
নিজৰ পা খুুলিলে ভাল! তুমি এটা ধুনীয়াকে ঘৰ এটা বনালা।
উম!
ঘৰত এটা বনালা তুমি? খেৰে, নৰাই এনেকে দি, দি পেলাই এনেকে, নৰাই এনেকে দি পেলে। ওপৰত চালি দি পেলাই দিলা, ওখৰ জেগাই ললা বতাহ - চটাহ পাই থকা
উম
উম আনিলা, আনি পেলাই ব্ৰইলাৰ অলপমান পুহিলা পুহি পেলাই দানা চানা নিয়মীয়াতে দানা- চনা খোৱাই থাকিলে, মেডিচিন দি থাকিলে ক'ত
উম!
ভেকচিন।
উম!
একে পঞ্চল্লিশ দিনত ডাঙৰ হৈ যাব ন?
অ
এনেকে তুমি বেচো বুলি কলেও এনে খুচুৰাকে বেচো বুলি' কলেও ডেৰশ টকাকে বেচিব পাৰিব পাৰ কিলো।
উম।
নহলে আকৌ তুমি হেৰি কৰিও বেচিব পাৰিবা এইটো দি আছিলে কাটিং কৰিও বেচিব পাৰিবা মিটচপত।
অ অ।
কেনেকুৱা মানে এতিয়া বহুত লাভ আছে ন সেই ব্ৰইলাৰ?
আছাটো।
আৰু পোহাও অকণমান কষ্ট আছে লাইট দি থব লাগিব গৰম ঠাণ ঠান বেছি ঠাণ্ডাও পাব নহ'ব ব্ৰইলাৰ বেছি গৰম পাবও নহ'ব।
উম।
উম।
সেইটোৱে বুজি পাবই লাগিব মানে।
উম। এনেকৈ চবতচে ইজি বেপাৰ আছে কাঠফুলাৰ।
উম।
তুমি এতিয়া ঘৰ এটা বনালা
উম।
ঘৰ এটা বনালা দীঘলকৈ ঘৰ এটা বনোৱা আৰু তাত তুমি নৰা নহ'লে নৰসাগৰি যে নদীৰ পাৰত যে হয় খেৰটো যে, ঘাঁহতে তেনেকুৱা তুমি চালি দি দিলা
উম।
চালি দিয়াৰ পিছত তুমি ধুনীয়াকে একদম তাতেই সেউজীয়া কাপোৰটো যে যে নাৰ্চাৰীবিলাকত যে থাকে গ্ৰীন। তেনেকুৱা গোটেই ঘৰটো বেই পেলালে যাতে মাখি - চাকি একো সোমাব নোৱাৰে।
উম।
তাৰপিছত তুমি কি কৰিলা খেৰ ললা খেৰ
উম।
খেৰ তুমি দুই তিনি ইঞ্চি মান কাটি দিলা।
উম।
কাটি কাটি কাটি কাটি কাটি কাটি বস্তাতে তুমি সেয়া উতলালা বইল কৰিলা।
উম।
বইল কৰি পেলাই কি কৰিলা তুমি শুকুৱাবলৈ দিলা?
হয়।
শুকুৱাই মানে যেতিয়া লেকে শুকুৱাব পৰা মানে তিয়ালৈকে পানীটো নাথাকে ইয়াতে।
উম উম।
শুকোৱাই মেলি পেলাই, তুমি ধুনীয়াকে এ কি কৰিলা পলথিং ললা। পলথিং লৈ পেলাই তুমি দুই- তিনি ইঞ্চি মান তেনেকে খেৰ দিলা।
উম।
খেৰ দি পেলাই তুমি কি কৰিলা তাত তুমি এনেকে কাঠফুলাৰ লগাই দি পেলাই বেষ্ট তেনেকে চাইতে চাইতে দি দিলা গো'লকে।
আচ্ছা
তাৰ পিছত আকৌ তুমি তাৰ ওপৰত খেৰ দি দিলা।
উম
তাৰপিছত তুমি আকৌ তাতে আকৌ ভেকচিন কি হৈছিলে বীজ দি দিলা।
উম।
তেনেকে আকৌ তুমি তেনেকে হেৰি দিলা তাৰপাছত আকৌ তেনেকে খেৰ দিলা, তাৰপাছত আকৌ তেনেকে তুমি বীজ দিলে চাগে দি দি দি দি চাৰিটা বা পাঁচটা এনেকে পলেপ বনাই ললে
উম
যি দিননত বী দি থৈছিলে। তাত অকণনি ফুটা এটা এটা কৰি দিলে চব ফালে
উম
তাৰপিছত তুমি এনেকে ঘৰকেইটা একদম তেনেকে ওলমাই ধৰিলে আৰু তুমি তেনেকে তহ পঞ্চাশটা ষাঠিটা এটা কৰি দিলে মুনা পলঠিন পঞ্চাশটা ষাঠিটা কৰিলে তাৰপিছত তুমি তাত একদম লাহে লাহে কাঠফুলা উলাবলে ধৰিব।
উম।
এটা বেগৰ পৰা চবফালৰ পৰা কাঠফুলা ললে কমেও এক কেজি, আধা কেজি কেজিমানেই ধৰা এক কেজিমান ওলাব।
উম
প্ৰত্যেকটো খাপতে
উম।
তাৰ পাছত এইবোৰ হেৰি পোৱা পিছত সেইটো ধুনীয়াকে কৰিবা নহয়, উ এটাত বলদি‍ংৰ পাত যে পঞ্চাশ ষাঠি কেজিমান উলাব।
উম।
এটা বেগত পঞ্চাশ কেজি মান পঞ্চা টকা পঞ্চাশ কেজি ওলাব। এটা পৰা এক কেজি ওলালে
গম পাইছো অহ, হব‌ দিয়ক
তেনেকে তুমি বেচিলা
ওম
তেনেকে বেছি পেলাই তুমি ধুনীয়াকে আৰামত চলি থাকিব পাৰিবা।
এইয়ে তহ, বিজনেজে এহ ভাল আছে। অ
উম, চাকৰিতকে বিছনেছ এহ ভাল নহ, চাকৰিত তহ কি আৰু তুমি আজি মাতিলে যাবই লাগিব। কিন্তু বিজনেছ তেনেকুৱা নোলাই আজি নকৰো। কালিকে‌ কৰিম
অ মানে লোকৰ কথা শুনিবও নালাগে। নিজে নিজে কৰিলে
চৰ্দি লাগিছে নেকি?
আৰু এতিয়া চাকৰ কৰিলে যাবাচোন লোকৰ কথা মতে চলিব লাগিব।
চলিবই লাগিব।
আহ বুলি কলে আহবলে লাগিব।
উম, ভালকৈ ছুটি একেবাৰে তোমাৰ ইয়াৰ ইমাৰ্জেঞ্চি টাইমত তোমাৰটো ঘৰতে যিমান বিয়াখনো পাতিলে। বা সকাম এতা পাতিলে, তাৰপৰা কিবা বাৰ্থডে এটা পাতিলে, তুমি ঘপককে আহিবও নোৱাৰিবা চাকৰি ক্ষেত্ৰত।
সেইটোৱে অক, ছুটি দিব নে নিদিয়ে
যাবই লাগিব নহ, নহলেটো তুমি দৰমহা নাপাবা
নহয়, যেতিয়া তেতিয়া ছুটিও নিদিয়ে। উ, এইবাৰ ছুটি দিলেতো বহুত দিনলৈকে ছুটিয়ে নিদিব
উম।
বোলে এইবাৰ ললোঁ। চোনিতি কিবা এটা সকাম চকাম হবলে‌ আছে। তাৰ পাছত যদি তাত ডাঙৰ কিবা প্ৰব্লেম এটা হয়।
সেইটোৱেতো
তেতিয়া নিদিয়ে নহ
নিদিয়ে অহ, কৈ দিবি‌ ইবাৰ লৈছিলে।
উম আমিতো এইবোৰ নাজানো।
উম।
সেইটো যে
কোৱাে বাকী, বিষ্ণুৰ ভাল তোন। এই মাছৰ বিজনেচ টো ভাল আক।
বিজনেছ কৰিব লাগে কৰি পেলাই ধুনীয়া জোগাত ফুৰিব যাব লাগে।
উম,
সেইবিলাক ভাল লাগে মোৰ। মোৰ মন আছে মানে এনেকে নিজে সনেকে ইন কাম কৰি ন।
উম।
নিজে ইনকাম কৰি বহুত দূৰত ফুৰিবলে যাবলে।
এ ফুৰিব যোৱাতো বহুত ভাল ন।
উম।
ফুৰিবলৈ যোৱা গ'লেও মানুহৰ বহুত, মানে বহুত নতুন-নতুন কথা শিকিব পাৰে। নতুন-নতুন অভিজ্ঞতা জীৱনৰত নতুন-নতুন অভিজ্ঞতা হয়।
উম। তাকে।
তাকে।
কৰিব লাগে
তুমি এতিয়া নতুন কথা শিকিব পাৰিবা এখন ঠাইত। সিহঁতৰ ন সিহঁতৰ কেনেকুৱা কেনেকুৱা কি কি হয়। নতুন মানুহবোৰৰ। সিহঁতে কেনেকুৱা কালচাৰত থাকে।
উম।
কি খাই সিহঁতৰ খাদ্য কেনেকুৱা সিহঁতৰ, ড্ৰেছ কেনেকুৱা, কেনেকুৱা কাপোৰ ধ কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে।
অ অ।
সেইবোৰ জানিব পাৰিবা।
সেইটো যে,
উম।
ভাল আৰু
উম।
চবপিনৰ পৰাই। শুনিছানে।
শুনিছো।
উম, তোমাৰ এল'ভেৰা আছে নি।
এনেকে ফুৰিবলৈ যোৱাটো বহুত ভাল আক।
অ, ভালটো, উম।
যেনেকৈ তুমি ফুৰিবলৈ গলা। তুমি তাত নতুন কথা শিকিলা, তুমি তেনেকে তুমি তাত নতুন কথা শিকিলা তুমি তেনেকে আহি নতুন কথা শিকিলা, তোমাৰ আমাৰ এতিয়া আমাৰ অসমৰ কালচাৰো তুমি তাত দেখুৱাইথৈ আহিব পাৰিলা। যে আমাৰ অসমত এনেকুৱা ধৰণৰ কালচাৰে এনেকুৱা ধৰণৰ কৰে। আমাৰ অসমৰ মেইন খাদ্য ভাত, কৃষিৰ ক্ষেত্ৰ ত জড়িত মানুহ, ধান খেতি কৰে।
উম,
সেইটো আমাৰ নিজৰো গৌৰৱ, সিহঁতক আমি শিকালোঁ সিহঁতৰ কালচাৰো আমি লৈ আহিলোঁ।
উম,
সিহঁতেও আমাৰ পৰা দুটা কথা জানিলে আমিও সিহঁতৰ পৰা দুটা কথা জানিলোঁ।
কিমান ভাল লাগিব, হয় নাই।
উম
সেইকাৰণে মানুহে ঘুৰিব যাব লাগে, আৰু মানে আহি পেলাই কব পাৰিবি ত' আমি আমুকত গৈছিলো আমুকৰ জেগাকন এনেকোৱা, মানে কিছুমান মানুহ থাকে ন তে আমিয়ে জেনেবা ক'বাত যদি ন নতুন জেগাত ফুৰিবলৈ যাওঁ, আমিতো তাৰ কেনেকুৱা কি কি কৰিব লাগিব সেইটোতো নাজানো ব্যৱস্থা। ক'ত কেনেকে থাকিব লাগিব, ক'ত কি কৰিব লাগিব।
উম
আমিওটো কাৰোবাৰ পৰা সুধি লব লাগিব ন যে আমুকত আ আজিৰ পৰা এইটো এনেকে তাত এনে যাবা ইয়াত ৰখিবা পিছদিনাখন এনেকে গুচি যাবা নহ'লে সেইদিনাখনে তুমি গুচি যাবা তেতিয়া তুমি ভালকে এনজয় কৰিব পাৰি। তেনেকোৱা যদি আমি যদি সেইটো অনুভৱ মানে আমি যদি সেইটো এক্সপিৰিয়েঞ্চ লৈ আহো তেতিয়া আমিও কাৰবাক কৰিব পাৰো ক'ব পাৰিম যে অমুকত এনেকে যাবা এ এনেকে থাকিবা ইয়াত ইয়াত থাকিবা তেনেকোৱা সেইটো কম তেনেকোৱা এইটো বেছি তেনেকোৱা ক আমি ক'ব পাৰিম ন।
উম।
সেইটোৱে মানে আৰু কি আজিকালি চচিয়েল চচিয়েল
চচিয়েল মেদিয়াৰ যোগ সব বোৰ আগ দিনা চাই লব পাৰি
চাই ল'ব পাৰি হ'লেও কিছুমান মানে। তুমি নিজেই গৈ পেলাই যিটো অনুভৱ কৰিব ছচিয়েল মিডিয়াই সেইটো অনুভৱ দিব নোৱাৰে কিন্তু তোমাক মানে ওপৰে ওপৰে এক্সপ্লেইন কৰাব পাৰে অ এনেকোৱা তেনেকোৱা আৰু আজিকালি চচি য়েল মিডিয়া ভালে তুমি যদি ক'বা জেগাত যোৱা তুমি কিমানটো হেৰিয়ত কত বা কিমানটো বাজেটত কত থাকিবা কিমানটো সময়ত তুমি ওলাই যাবা কিমান সময়ত হেৰি কৰিবা আজিকালি চব ছচিয়েল মিডিয়াতে দিয়ে দিয়ে ন।
হয় তো কিমান সময়ত পাবগে কিমান সময়ত গৈছো উম। ভাল আৰু সেইবোৰ কাৰণে।
উম।
এল'ভেৰা গছ আছে নে তোমালোকৰ ঘৰত।
এল'ভেৰা গছতো নাই আমাৰ ঘৰতে এই হেৰি মানি প্লেণ বুলি কোৱা এজোপা গছ‌ আছে।
হে এল'ভেৰা যে মুখত সানিব পাৰি।
উম।
আম ঘৰত আছে আক
উম আমাৰ ঘৰত নাই আমাৰ ঘৰত আছে মানি প্লেন বুলি কোৱা এজোপা আছে তুলসী গছ আছে বহুত।
মানি প্লেন থাকিলেনো পইচা হয় বুলি কয়।
এ নহয়।
কি নহয়
মানি প্লেন থাকিলে ক' পইচা হয়নো এনে মানুহৰ এইবোৰ অন্ধবিশ্বাস। তেনেকে যদি হয় দেখোন চব সকলো ঘৰতে দেখোন মানি প্লেন ৰাখিব।
চব ঘতে নাই নহয় আকৌ চবতে নহয় নহয়।
চব ঘতে ৰাখিব পাৰিব ন।
উম।
উম ক।
আমা ঘত নাই আক
ৰাখিলবা আকৌ আমাৰ ঘতে আছে একো নহয় ডাল এটাহে লাগে আগৰ আগটোকো লাগে।
দাল এটা দিবা চোন
উম
হু হু
এই দোৱামুখ ৰাখিব লাগে কি ধুনীয়া লাগে আকৌ।
উম ভাল লাগিছে।
আমাৰ এই গধূলি- গধূলি গোপাল আছে।
পাছো আছে এইজোপাৰ।
মানি প্লেন।
উম।
তেতিয়ালকে তোালোকৰ ধেৰ থকা চাগে?
সেই লগ লগ পাৰ দিলো নহয় জানো।
উম হা! অ সেই অ অলপ অলপ আহতৈ আহত পাতৰ লৰে ধুনীয়া লাগে।